অ'! শুনিছানে? শুনিছা?
শুনিছোঁ।
অ অ তোমাৰ মাতটো অহা নাছিলে মানে- বিষৰ ঋতুমি তাৰমানে কথা পাতিব পাৰা আৰু এতিয়া।
পাৰে না।
অ- বিশ্বাসৰ যে মানুহৰ যিবোৰ আত্মবিশ্বাসটো কিমান গুৰুত্বপূৰ্ণ আৰু।
অ হয় হয় পাৰি তুমি ভাল বিষয় এটা ভাবিলা দিয়াচোন আজি।
হয় হয় মানে কি জানা আত্মবিশ্বাস অবিহনে আমি জীৱন কেতিয়া সফল হব নোৱাৰো। সফল হোৱাটো টান আৰু নিজৰ ওপৰত বিশ্বাস থাকিলেহে তুমি সফল হবা তুমি ডাঙৰ কাম কৰিবলৈ সাহস পাবা নহয় জানো।
হয় ঠিকে কৈছা মই লক্ষ্য কৰিছো যে আহ একে যোগ্য একে যোগ্যতা থকা দুজন মানুহৰ মাজত মানে আহ যিজনৰ আত্মবিশ্বাস বেছি সি সাধাৰণতে অধিক সফল হয় আৰু যিজনৰ আত্মবিশ্বাস মানে নাই আৰু ধৰা সেইজন সফল হোৱাটো তেওঁৰ বাবে অকমান কঠিন হৈ পৰে কাৰণ তেওঁৰ নিজৰ ওপৰতে যিহেতু বিশ্বাসেই নাই তেওঁৰ সফলনো কেনেকে হব পাৰে। নিজৰ কাম বিলাকৰ ওপৰত মানে তেওঁৰ নিজৰে বিশ্বাস নাথাকিব দিয়াচোন।
হয় হয় তুমি একেবাৰেই ঠিক কৈছা। আচলতে আত্মবিশ্বাসে মানুহক নতুন নতুন কাম কৰিবলৈ উৎসাহ দিয়ে। লগতে ভয় কমাই দিয়ে যদি তোমাৰ আত্মবিশ্বাস থাকে তুমি কেতিয়া ভয় নকৰা আৰু যেতিয়া তুমি ভয় নকৰিবা কিবা এটা কাম কৰিবা তুমি নিশ্চয় সেই কামটো সফল হবা। গতিকে মানে আত্মবিশ্বাসটো মোৰ মতে বহুতে জৰুৰী কিন্তু কি জানানে বহুত মানুহে মানে আজিকালি নিজৰ ক্ষমতাক লৈ সন্দেহ কৰে। সেইকাৰণে তেওঁলোকক সুযোগো পায় মানে সুযোগ পায়ও তাৰমানে আগবাঢ়িব নোৱাৰে আৰু বেলেগেও তেওঁলোকক সুযোগ পায় তেওঁলোকক তল দেখাবৰ কাৰণে। গতিকে নিজৰ ক্ষমতাক লৈ আমি কেতিয়াও সন্দেহ কৰিব নালাগে ।আমি নিজক সদায় এইটো দেখাব লাগে যে মই পাৰিম মইনো কিয় নোৱাৰিম মইতো বেলেগতকে পৃথক নহয়।
অ সেইটোয়েতো, আৰু মানে যদি আমি সদায় এইটোৱে ভাবো যে মই নোৱাৰো মই নোৱাৰো তেনেকৈনো আমি কি কেনেকৈ আগবাঢ়িব পাৰিম ন আমি সদায় পিছুৱাই গৈ থাকিম যদি আমি এইটোয়ে ভাবি এইটোয়ে ভাবো যে মই নোৱাৰো মই নোৱাৰো আমি আগবাঢ়িব কেতিয়াও নোৱাৰো। আমি এইটোয়ে ভাবি ল'ব লাগে যে আমি পাৰিম আমি সদায় পাৰিম আৰু মোৰ মানে তোমাৰ মনত আছে স্কুলত থাকোতে মই মানে মঞ্চত ভাষণ দিবলৈ বহুত ভয় পাই ভয়ে খাইছিলো আৰু। অ তাৰপিছত অ মানে শি অ মোৰ শিক্ষক এজনে মোক- উৎসাহ দিছিল। প্ৰথমে এনেকৈ মানে অ সৰু সৰু কাৰ্য হ অংশ ললে লাহে লাহে আত্মবিশ্বাস বাঢ়িল, মানে বাঢ়ি আৰু মানে সেনেকৈ মানে এতিয়া আৰু এতিয়া আৰু মোৰ সেনেকুৱা ভয় নালাগে মোৰ কৰ'বাত এনেক কৈ মঞ্চত উঠিলেও বা কিবা ক'বাত গলেও মোৰ এতিয়া এনেকুৱা নহয় যে মই ভয় খাইছো, এতিয়া মোৰ মানে এইটো মোৰ নিজৰ ওপৰত এটা আ আত্মবিশ্বাস আহি গৈছে।
উম হুম হয় তুমি একেবাৰে ঠিক কৈছা। আচলতে তোমাক শিক্ষকজনে যি উৎসাহ দিলে তাৰ কাৰণে তুমি লাহে লাহে নিজৰ ওপৰত মানে এ সৰু সৰু কাজৰ অংশ লৈ কিনে নিজৰ আত্মবিশ্বাসটো আনিলা। আচলতে এইটোৱে সঠিক উপায় অভ্যাস আৰু শ্ৰেষ্ঠা আত্মবিশ্বাসৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ মূল চাবি কাঠি। যদি তুমি অভ্যাস কৰিছা, চেষ্টা কৰিছা, কিবা এটা কাম কৰাৰ কাৰণে তুমি নিশ্চয় সফল হবা আৰু যেতিয়া তুমি সৰু সৰু কাৰ্যত সফল হবা। তেতিয়া তোমাৰ আত্মবিশ্বাসো নিজে নিজে বাঢ়ি থাকিব কাৰণ আত্মবিশ্বাস থকা মানুহে সমস্যাকো সুযোগ হিচাব পেলে বুজি পাইছা যেতিয়া তোমাৰ ওচৰত কিবা এটা সমস্যা আহিব বহুতো মানুহে ভয় খাই যে এতিয়া কি কৰিম, কি কৰিম মই মোৰ একো ৰাস্তা নাই মই কি কৰিম তেতিয়া আত্মবিশ্বাস থাকিলে- সেই সমস্যাটো আমি সুযোগ হিচাপে লম আৰু সেই সুযোগ আমি এ মানে সেই সমস্যাটো দূৰ কৰি কিনে আমি আকৌ আগবাঢ়িম জীৱনত। নহয় জানো?
অ হয় আৰু মানে তেতিয়া তেওঁলোকে ব্যৰ্থতাক শেষ বুলি নাভাবি শিক্ষা হিচাপে গ্ৰহণ কৰে মানে এইটো তেওঁলোকৰ যদি কিবা এটা কাম নোৱাৰিলেও তেতিয়াহলে তেওঁলোকে এইটো ভাবি নলয় যে মই নোৱাৰো। তেওঁলোকে এইটোয়ে ভাবে যে মই কিবা এটা আৰু শিকিব পালো, মই এইটোৰ পৰা আৰু মই যেতিয়া আৰু এই কামটো কৰিম তেতিয়া মই আৰু অকমান বুজি পেলাই কৰিব পাৰিম যে এইটো এইটো ভুল কৰি নালাগে। এনেকুৱা নহয় যে নিজৰ এ মানে এটা কাম এবাৰত নহল বুলি পিছুৱাই গ'ল সিহঁত তেওঁলোকে যত
হয়, হয়। তুমি ঠিকে কৈছা আচলতে অ চলতে আ তেওঁলোকে নিজ নিজৰ ব্যৰ্থতাক শেষ বুলি নাভাবি শিক্ষা হিচাপে গ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰটো আত্মবিশ্বাসৰ বহুত গুৰুত্ব আছে দিয়াছো। কাৰণ পৰীক্ষাৰ সময়ত যদি তোমাৰ আত্মবিশ্বাস নাথাকে, পৰীক্ষাত কি লিখিবা, কি পঢ়িবা তোমাৰ কি মনত থাকিব। তোমাৰ একো নাথাকে কাৰণ তুমি বিষয়টো লৈ কিন্তু এনেকে ভাবিবা যে এইটো বিষয়ত মই নোৱাৰো, মোৰ মনত নাথাকে, মইতো বুজিয়ে নাপাওঁ। সেই বিষয়টো তুমি জীৱনত কেতিয়াও বুজিব নোৱাৰা তোমাৰ সেই আত্মবিশ্বাসটো কেতিয়াও নাহিব। ফলত কি হব যে তুমি দিনে দিনে তাৰমানে পঢ়াৰ প্ৰতি তোমাৰ মন নোহোৱা হব, তুমি পঢ়াত বেয়া হবা, তুমি ভাল ছাত্ৰৰ পৰা বেয়া ছাত্ৰ হবা। গতিকে প পঢ়াৰ সময় ছাত্ৰ্ৰীৰ কাৰণে আত্মবিশ্বাসটো আটাইতকৈ জৰুৰী। তুমি কি ভাবা?
হয় এইটো ঠিক যে আমি নিজক আগত সে ৰাখিব লাগে আৰু এটা কথা যে বহু সময়ত মানুহে আনৰ লগত নিজক তুলনা কৰি আত্মবিশ্বাস হেৰাই পেলায়। মানে এই অভ্যাসটো বহুত বেয়া দিয়াচোন। একেবাৰে ভাল নহয়। কাৰণ আমাৰ প্ৰতিজন মানুহৰ নিজা-নিজা গুণ থাকে আৰু এইবো এইটো নহয় যে এইজন মানুহে ধৰা তুমি কিবা কাম এটা পাৰিলা, সেইটো কাম মই নোৱাৰিব পাৰোঁ। সেইবুলি যে মই নিজৰ আত্ম আত্মবিশ্বাস হেৰাই দিম সেনেকুৱাতো কথা নহয় ন। ধৰা এনেকুৱাও হ'ব পাৰে যে মই কিবা এটা কাম পাৰো কিন্তু সেই কামটো তুমি নোৱাৰা। ত' এইটো আমি ভাবিব নালাগে যে তেওঁ পাৰিছে বা তাই পাৰিছে মই কিয় নোৱাৰো? মইয়ো টো পাৰিব লাগে। কিন্তু এইটো কথা নহয় দিয়াচোন। আমি উম নিজৰটো নিজৰ লগত ৰাখিব পাৰি কি ঠিক মই পাৰাতো তুমি নোৱাৰিবও পাৰা।
হয়, হয়। তুমি ঠিকে কৈছা আচলতে প্ৰতিজন মানুহৰে নিজৰ-নিজৰ গুণ আৰু দক্ষতা থাকে। সকলোৰে ওচৰত সকলো সকলো গুণ নাথাকে, সকলোৱে সকলো কাম কৰিব নোৱাৰে। কিন্তু মোৰ মতে এই অভ্যাসটো ভাল নহয়। কাৰণ আমি নিজকে কেতিয়াও বেলেগ লগত তুলনা কৰিব নালাগে।তুলনা কৰিলেও কি হব নিজৰ মনতটো বেয়া লাগিব হয়তো আমি আমি আজি পঢ়াত বহুত ভাল মোৰ লগৰজন পঢ়াত ভাল নহয় কিন তো মই ভাল খানা বনাওঁ। অ' তেখেতে বেশি ভাল খানা বনায়। মই ভাল খানা নবনাওঁ। গতিকে সেইখিনি বনাব দি কেনে কি হব? তেতিয়াতো আমিটো একো বুজি নাপাম । যেতিয়া আমাৰহে লাজ। গতিকে আমি এতিয়া বেলেগৰ অলপ তুলনা কৰিব নালাগে নিজক। আচ্ছা তুমি কি ভাবা, আত্মবিশ্বাস আৰু অহংকাৰ একে নেকি?
একে নহয় । কাৰণ- কাৰণ আত্মবিশ্বাস মানে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰখা । আৰু অ' ইফালে অহংকাৰ মানে নিজক আনতকৈ ডাঙৰ বুলি ভবা । আত্মবিশ্বাস আৰু অহংকাৰ এ- দুয়োটাই মোৰ মতেতো একদম বেলেগ কাৰণ আমি এ- নি জৰ ওপৰত, নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি পেলাই আত্মবিশ্বাসটো ৰাখোঁ । কিন্তু অহংকাৰ আমি টোৱে ভাবো যে, নাই তেওঁ তকৈ মই ভাল, তেওঁতকৈ মই ডাঙৰ টো ভাল । অহংকাৰ বস্তুটো একদম বেয়া। কিন্তু আত্মবিশ্বাস থাকিবব লাগে । কিন্তু মানুহ জনৰ অহংকাৰ থাকিব নালাগে মোৰ ম তে আৰু।
হয় - হয়। নাই, তুমি ঠিকে কৈছা । আচলতে অহংকাৰ থাকিব নালাগে । আত্মবিশ্বাস থাকিব লা- অহংকাৰ কৰি লাভ নাই । নিজক অহংকাৰ কৰিলে আমি কেতিয়াও ডাঙৰ হৈ নাযাওঁ। তুমি খুব ভালকৈ বুজালা, গম পাইছা না? আজি আমি যি খিনি কথা পাতি আছোঁ আচলতে সেইখিনি কথা সেইকেইটা মোৰ জৰো বহুত ভাল লাগি আছে। আচ্ছা, আত্মবিশ্ব শ্বাসি মানুহে কিন্তু আনকো সন্মান কৰে। কিন্ তু অহং কাৰী মানুহে আনক তুচ্চ জ্ঞান কৰে । তোমাৰ আত্মবিশ্ব শ্বাস আছে, তুমি বেলেগক সন্মান কৰিবা। কিন্তু যদি তোমাৰ অহংকাৰ আ ছে, তুমি সেই মানুহটোক তল দেখাব খুজিবা যে অ' ই এইজনটো মোতকে কমকে পাৰে, এই ইমান নোৱাৰে। গতিকে সেই তুচ্চ জ্ঞান কৰা- কৰাজন স- অহংকাৰী । আৰু যদি সন্মান কৰা, তুমি যে বা মই পাৰিছোঁ, তেখেত এইও পাৰিছে, কিমান ভাল কথা সেইটো হৈছে আত্মবিশ্বাস । গতিকে তুমি কি ভাবা যে আ ত্মবিশ্বাস বৃদ্ধি কৰিবলৈ কি - কি কৰিব লাগে?
হয়। আমি প্ৰথমে নিজৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিব লাগে। অ' তাৰ পিছত নিয়তমিত পৰিশ্ৰম কৰিব লাগে আৰু ইতিবাচক চিন্তা কৰিব লাগে ধৰা আমাৰ যদি একো লক্ষ্যই নাথাকে তেনে আমি তেতিয়া আমি একো এটা মানে সেই কামত ধৰা আমাৰ একো লক্ষ্য নাই কিন্তু আমি এনে পৰিশ্ৰম কৰি পেলাই যাই আছো সেই তেতিয়াতো নহয় ন আমাৰ কিবা এটা লক্ষ্য থাকিব লাগিব আগত তি তি তেতিয়াহে আমি সেই কামটোত কৰিবলৈ মানে বেছি আগ্ৰহী হৈ পৰিম এতিয়া ধৰা একো এ লক্ষ্যই নাথাকে দি তেতিয়া আমি কৰিব মন নাযাব কিন্তু যেতিয়া আমাৰ এটা লক্ষ্য থাকিব যে এইটো মই কৰিমে তেতিয়া সেইটোত আমাৰ দুগুণকৈ বেছি পৰিশ্ৰম কৰা যাব
হয় হয় তুমি একেবাৰে ঠিকে কৈছা আচলতে অহ নিজৰ ভুলৰ পৰা শি ক্ষা লোৱা নতুন অভিজ্ঞতা লাভ কৰা বা নেতিবাচক মানুহৰ পৰা আঁতৰি থাকিব লাগে আমি কাৰণ যেতিয়া আমি ভালকে মানে যেতিয়া আমাৰ কিবা এটা ভুল হয় আমি সেই ভুলটোৰ পৰা শি- ক্ষা লও বা আমাৰ নতুন কিছুমান অভিজ্ঞতা লাভ কৰি তাৰ পৰা ভাল শি ক্ষা লও আৰু বিশেষককে ইতিবাচক চিন্তা এটা মানুহৰ পৰা দূৰত থাকিব লাগে যিবোৰ মানুহে সদায় আনৰ ভুল দেখে আনক বেয়া পায় আনৰ ভাল চিন্তা নকৰে তুমি হাজাৰে ভাল কৰা তোমাৰ তোমাৰ সদায় ভুলতে দেখিব তেখেতে গতিকে সেইবোৰ মানুহৰ পৰা মানে সেই মানুহ আঁতৰৰ পৰা আঁতৰি থাকিব লাগে তেতিয়া কি হব যে আমাৰ আত্মবিশ্বাসতো আকৌ বাঢ়িব তেনেকেই হব এতিয়া আমি ইতিবাচক মানুহক লগ পাম ভাল চিন্তা পৰা মানুহক লগ পাম তেতিয়া আমাৰ মন টো ভাল লাগিব আমাৰ আত্মবিশ্বাসো বাঢ়িব
হয় হয় তুমি ঠিকে কৈছা আৰু মোৰ মতে খেলা ধূলাতো আত্মবিশ্বাসৰ ভূমিকা বহুত আছে দিয়াচোন কাৰণ মানে এজন এক এই মোৰ ন খেলখনত তেওঁৰ বেয়া হৈ যায়
উম হম ডাঙৰ এটা ভূমিকা আছে আজি হ'ব আমাৰ গতিকে ভাল লাগিল আজি আলোচনা কৰি কিনে আমি কাৰণে ইয়াতে সামৰিছোঁ। না
হয় হয় ঠিক আছে দিয়া